হেল্ল'। অ শুনিছো শুনিছো, বাকী ক'ত আছা? খবৰ খাতি ভালনে?
ভাল ভাল তোমাৰ?
ভালে ভালে গৰম পৰিছে ৰাতি, ভাতকেইটা খালোঁ খাই পেলাই বোলো ৰাস্তালৈকে ওলাই যাওঁ। এনেই ৰাস্তাতে তোমাৰ ঘূৰি আছো এতিয়া। তুমি কি কৰিছা?
মও সেয়া এনেকে ৰাস্তাতে অলপ ওলাই আহিছো। ভাত চাত খাই।
অ একদম আহিব লাগে আহিব লাগে তোমাৰ গৰম দুুইত। এতিয়া পৰিছে অকণমান তাৰ পিছত, ঘূৰি দিলে তোমাৰ হেৰি হ'ব অকণমান শৰীৰটো ঠাণ্ডা হ'ব তেতিয়া।
কালি ইয়ে কৰি দিবি। এই ছফা কৰি দিবি তই।
পহাতি ভালেই নহয় ঘৰত ভালেই নহয় তোমালোকৰ। বাকী ঘৰত ভালেই নহয় তোমালোকৰ খবৰ খাতি কোৱাচোন।
ওম ওম। ওম। সিহঁতি কৰি আছে তোমাৰ হেৰী। কৰিছে তোমাৰ হেৰি কঠিয়া তুলি আছে আৰু হেৰি কৰিব কাইলৈ। মানে ক আমাৰ মানে খেতি এনেকুৱাকে কৈছে যে তোমাৰ গাড়ীতে কঠীয়া তুলিব। গোটেইখিনি তুলি পেলাই তাৰ পৰা বোকা দিব একে একেবাৰতে মানে হেৰি কৰি দিব আৰু চব এটা। তাকে দিব।
হয় হয় তাকেই আমাৰো তোমাৰ আমাৰ চাইডে একদম এদিন তোমাৰ এনেকুৱা ৰ'দ দিছে ভাল ভাবোঁ। গৈ পোৱা নাই গম পাইছা একদম পানী নাই মানে। তাৰপা তেনেকে আৰু হালতটো বাইছে। তোমালোকৰ ফালে। তোমাৰ আমাৰ যে মানে একদম পাহাৰত যেতিয়া গছ গছনি কাটি ধ্বংস কৰি দিছেতো। এ আমাৰ মানে ভৈয়ামৰ যোনটো খেতি কৰা ছাইড সেইটোত মানে তোমাৰ হাতী ওলাই। এনেকৈ পাহাৰ পৰা মানে জীৱ জন্তুবিলাক নামি আহে মেথোন আহে তাৰপিছত তোমাৰ যদি এতিয়া। সোনকালে খেতিটো নকৰা মানে কি হয় তেতিয়া তোমাৰ ধান পকালে মানে সেইখিনিয়ে। খাই মেথুন হাতীয়ে খাই তোমাৰ খতম কৰি দিব মানে সেইকাৰণে আমাৰ মানে। সোনকালে কৈ ৰাতি মানুহ মানে পথাৰ থাকে এতিয়া বা হাতী খেদিবলৈ‌ হক। ত আপোনাৰ তোমাৰ মেথুন খেদিবলৈ হওঁক পথাৰত মানে পহৰা দিবলগীয়া হওঁক। সেইটো চিষ্টেম চাগে তোমালোকৰ ফালে হোৱা নাই ন।
নাই নাই আমাৰ ফালে এনেকা হোৱা নাই। আমাৰ ফালে এনেকা পাহাৰ চাহাৰ তেনেকা নাই যে।
অ আমাৰ তোমাৰ গোটেই একদম পাহাৰেই পাহাৰ খেতি বাতি কৰিব নোৱাৰা তুমি। হাতী আহিব মানে গৰু ছাগলী এৰি দিয়ে এনেকুৱা আৰু আমাৰ ফালে। হয়।
বাকী আমাৰ পুৰা বাগান এখন আছে বাগানখনতো এনেকে চলি আছে আৰু।
অ অ ঠিকে আছে এইবোৰ কৰি থাকিব লাগে নিজৰ কাম বিলাক বাগান চাগান খুলিব লাগে।
উম। অ পুৰা বাগান মানে পৰা এনেকে হেৰি কৰি আছোঁ পুৰা তাত। এনেকে ধেৰ মানে সাৰ সামৰিব লগীয়া হ'য় তাৰ কাৰণে মাটিত। এইটো অলপ হেৰি হৈ যায় এবাৰ দুবাৰ মানে সাৰ। সাৰটো মাৰি দিয়াৰ পিছত মাটিডৰাতো বৰত আসত্তিটো কমি যায় তাৰ কাৰণে আকৌ সাৰ মাৰিবৰ। আকৌ সাৰ দিব লগগীয়া হয় তেনেকে মানে কৰি থাকিবলগীয়া হয়। আৰু প্ৰতিভাই সাৰ মাৰি থাকিব লাগে নহলে। ফাৰ্ষটও মানে। পাতটো কমকে ওলাই কমকে ওলালে মানে আমাৰ অলপ লছ হয়। সেইটো কাৰণে মা মানে মাৰি থাকিবলগীয়া হ'য় আৰু।
জোম। জুলাই মাহ এতিয়া গৰম বন্ধ পাম যে কলেজ বন্ধ সেইকাৰণে তোমাৰ এই ব্ৰইলাৰ আনিলোঁ এ। কটা এনেকৈ ফাৰ্মখন খুলিলোঁ তাৰপিছত তেনেকৈ ব্ৰইলাৰ ফাৰ্ম ব্ৰইলাৰ খিনিকে। পুহি মেলি আৰু এতিয়া চাই আছোঁ আৰু এতিয়া যিহেতু জুলাই মাহ এতিয়া চব স্কুল কলেজ বন্ধ দিছে। তাকে ফাই। ফাৰ্মতে মেডিচিন দিয়া কিবা দিয়া এনেকে লাগি আছোঁ আৰু নহ'লে, তোমাৰ নহ'ব নহয় চলিবলৈতো পইচা পাতি লাগে। কিয়। তেনেকেই ব্ৰইলাৰ ফাৰ্মখন খুলি পেলাই এতিয়া, আৰু দানা চানা দিওঁ ঘৰতে থাকোঁ আৰু দিনটো তেনেকৈই।
উম।
অ।
আমাৰো তেনেকে মানে এনেকা হেৰি আছে বাগান আছে। বাগানত তোমাৰ এনেকুৱাকে আছে যে তোমাৰ। এ মানে গাহৰি চাহৰি তেনেকে পুহি। তাৰপিছত তাৰপিছত ব্ৰইলাৰো আছে বেছিকৈ নাই এনেকৈ পঞ্চাছশ টাকৈ আনি পেলাই এনেই। সৰুকে মানে তাত তেনকে।
অঁ হয় নাই একদম কৰি থাকিব লাগে নিজৰ কামবিলাক কৰি থাকিব লাগ।
থকা আমাৰ মানে গাঁৱলীয়া জেগা হয় ন। গাঁৱলীয়া জেগাত তোমাৰ গোটেই মাটিিব নিয়ে চন পৰি থাকে তাৰ কাৰণ তাত মানে কোনোৱ। খেতি বাতিও নকৰা হয় একো নহয় এতিয়া পথাৰ আমাৰ এইফালে পথাৰ বিলাকতে তোমাৰ চাবলে। পোৱা যায় যে গোটেই বছৰটোৰ ভিতৰত এবাৰ খেতি কৰা হয়। হয় ন প খেতিটো তোমাৰ এবাৰ কৰিলো খেতিটো তাৰ পিছত কৰি পেলাই আকৌ। অকল ধান খেতিটো কৰা হয় ধান খেতিতটো কৰি পেলাই হোৱাৰ পিছত তাকো। কোনো মানে খেতি কৰা দেখা নাযায় তাতে পৰি থাকে আৰু সেইকাৰণে। সেইকাৰণে মানে এদয়া পৰি থকাতকে তাত বেলেগ কাম কৰিব পাৰি বেলেগ খেতি কৰিবও লাগে তেনেকে। নিয়ে থাকে।
অ হয় আমাৰও তোমাৰ এইফালে তোমাৰ যেতিয়া খোৱালি হয় তেতিয়া তোমাৰ গোটেই ধান চান কৰি হ'ব। তেতিয়া তোমাৰ। একদম বহুত দীঘল একদম পথাৰ আছে তাতে তোমাৰ মানুহে জেৱা চেৱা দি লয় বাঁহেৰে। তাতে তোমাৰ আলু খেতি কৰিব সৰিয়হ কৰিব মানে বিঘা বিঘা মানুহে মাটি চহাব। তাত তোমাৰ আলু খেতি কৰিব সৰিয়হ খেতি কৰিব। আৰু তোমাৰ একদম দুবুৰা চাংঘৰ বনাই লব চাংঘৰত থাকে ৰাতি হলে দিনত হলে থাকে। তেবা চুৰটো হ'ব পাৰে তো তেনেকেইে মানে তোম। তিনিমাহটো যদি তোমাৰ খেতি কৰে ধান খেতি কৰে আকৌ তোমাৰ অলপ দিন মানে চ। থাকিবলৈ নিদিয়ে মাটিটোো তোমাৰ লগাল আলু খেতি। খেতি কৰিব সৰিয়হ কৰিব এনেকে মানে যি কচু খেতি কৰিব।
উম।
কাৰণ কামটো কৰি আছে আৰু গোটেইখিনি যিহেতু আমাৰ কৃষি প্ৰধান আমাৰ হেৰি। ৰাজি তোমাৰ ত আমাৰ ক।
ত ব হৈ গ। উম তেয়া বেলেগ ফোন লাগিব নেকি বেলেগ নাম্বাৰ লাগিবলে। আইডিটো নেপাম। ত মানে মানে কম ক পচিশ পচিশ পা। অ ক। অ। তাৰপাছত। আ কৰা হয় আহে। মে এনেকুৱা নকৰে যে আহি পথাৰত হয় মানে পথাৰত কৈ দিও মানে। দুই এঘ মানুহে এনে। খিনি মানে এ নদী পাৰত মানে নদী এখন আছে নদীখনৰ পাৰত তোমাক যোন। স ঠাই হয় সেই ঠাইখনৰ জেগা কাষৰ মানুহ খিনিয়ে মানে এনেকুৱা কৰে যে। তাত খেতিতটো কৰে মানে বাম হৈ যায়। তেতিয়া খৰাালি খৰালি ভাল হয়। নদিখনা পানী শুকাই যায় আৰু তাৰ পৰা আহ খেতিত মানে তাত আলু চালু খেতি। কৰে তাৰপিছত তাত তোমাৰ নদীৰ পৰা পানীও সময়মতে সেই। মানে দিব পাৰে তেনেকুৱা হয় তেনেকে কৰে বাকী মানে প্ৰায় মাটিখিনি মানে চ। ফুৰি থকা দেখিবলৈ পোৱা যায় আৰু এনেকুৱা হয় তোমাৰ এনেকয়া চনপুৰি যেতিয়া থাকে মাটিটো। এতিয়া আৰু নদীখনত তোমাৰ বাৰিষা হোৱাৰ লগে লগে ঢল আহিব ঢল আহিব গোটেই তাত মাটিত। মানে বিভিন্ন ধৰণৰ পলহ চলহৰ পৰা ধৰি লও বস্তু খিনিও পৰে ন। তাৰপিছত আৰু তোমাৰ ইাত যেতিয়া ধানটো কাটি নিয়া হয় ধানটোতো তোমাৰ আধাতে কাটি নিয়া হয়। বাকী নৰাবোৰ থাকে তাত গৰু চৰুৱে মানে ন হেৰি। সি খাই আৰু নৰাচোৱাবোৰ খাই পেলাই থাকে খাই। মানে খাই আদায় কৰিবগে নোৱাৰে আৰু তাত গৰু গোবৰ চোবৰ পৰি থাকে। আৰু তেনেকুৱা তেনেকুৱা হোৱাৰ কাৰণে মানে তোমাৰ মাটিডৰা মানে। পুৰা সাৰুৱা হৈ থাকে, সেইটো কাৰণে তাত মানে ৰাসায়নিক দ্ৰব্য। প্ৰয়োগ নকোৱাকে মানে বহুত মানে যেতিয়া ধান খেতিটো কৰা হয় প- যিহেতু মানে এবাৰ কৰা হয় ন বছৰটোত এবাৰ কৰাাৰ পিছতো নিজে। চন্দ পৰি থাকে মাতিটো, তাৰ পিছত আকৌ যেতিয়া আকৌ পিছৰ বছৰলে মানে। খেতি কৰা হয়, তেতিয়াহ'লে মানে মাটিটা বহুত সাৰুৱা হৈ থাকে যে। সেইটো কাৰণে মানে ৰাসায়নিক দ্ৰব্যও মানে প্ৰয়োগ নকোৱাকৈ মানে ধুনীয়াকে খেলো হয় আৰু-
আমাৰও তোমাৰ এতিয়া আমাৰ চাৰিটামানক ফিছাৰী আছে মাছ পোহোঁ তাতে যেনিবা। তাৰপৰা তোমাৰ এতিয়া বাৰিষা কালতো যিহেতু মাছে পোনাৰা দিয়ে আৰু সেই মাছ আনি পেলাই আমাৰ। পুখুৰীকেইটাতে দিওঁ তাৰপিছত সাৰ দিব, আমাৰ। হেৰি দিবলগীয়া হয় ইউৰিয়া দিবলগীয়া হয়, দানা দিবলগীয়া হয়, এনে বহুত ধৰণৰ দানা আ- চানা এনেকে দিব লাগে, তেতিয়াহে মাছটো ওজন বাহিব নহ'লে তোমাৰ নিৰ্দিষ্ট বেচা টাইমতো তুমি পইচাটো নাপাবা। সেইবাবে হাবি চাবি কটা এনেকুৱা বহুত কাম থাকে সেইবিলাক কৰি থাকোঁ, চাৰি, পাঁচটা পুখুৰী আছে তাতে। হাঁহো অলপ পুহিছোঁ ঘৰতে, তাৰপৰা সেইখিনি হাঁহখিনিও তাতে চোৱাওঁ পানীখিনিতে। অ সহঁতও খাদ্য হয় যিহেতু। এইটো হাঁহৰ গুটো সিহঁতে মাছৰ খাদ্য হিচাপে মাছে খায়। তাতে আমি তোমাৰ হাঁহু চৰাই চোৰা ওপৰত ঘৰ চৰ বনাই লৈছোঁ তাতো থাকোঁ। লাইট চাইট জ্বলাও এনেকে পোহৰ কৰি আৰু তোমাৰ এই তাতে আৰু ঘৰ চৰ বনাই থকা হয়। আৰু মাছখিনিও ডাঙৰ হ'ল তোমাৰ। ইফালে বেচা টাইমত তোমাৰ পইচাও পালে, ইফালে হাঁহখিনিও ডাঙৰ হ'ল পানীত।
উম।
তেনেকৈ তোমাৰ ব্যৱসায়টোতো কৰিয়ে থাকিব লাগিব, মাছ হওক কিবা হওক এই পথাৰত। তো তোমাৰ বেছিদিন আমাৰ হেৰি কৰিব নোৱাৰি, এতিয়া বন্যশস্তিৰ উপদ্ৰৱ চলে, তাৰপিছত নললৈ নামি আহি। মানুহৰ মোক সংঘৰ্ষ হয়। গছ গছনি ফল- ফুল একো তাততো পাহাৰ নাইকিয়াই হ'ল, চব কাটি কুটি এদাই কৰিলে অসমৰ মানুহ বিলাকে। জীৱ জন্তু খিনিয়েটো। তাত তোমাৰ খাব নোৱাই, নিজে সটো নামি আহিব লাগিব তললৈ যেতিয়া ওপৰত খাদ্য নাপায় তেতিয়াতো মানুহৰ গাঁৱলৈ গুছে, এতিয়া তোমাৰ আওতটা হৈছে যে গাঁৱ আমাৰ। পাহাৰীয়া অঞ্চল বিলাকৰ ঘৰে ঘৰে এতিয়া কঁঠাল পকিছে আৰু তোমাৰ সেই কঠালৰ- অ কঁঠালৰ গোন্ধ পাই তোমাৰ হেৰি। মাইধে আৰু ঘৰ দুৱাৰ ভাঙি। তহিলং কৰে, কঁঠাল খাবলৈ আহি গাঁৱত মানে। তাৰপিছত তেনেকে তোমাৰ সেইখিনিতো ৰোধ কৰিব লাগিব, সেইখিনি ৰোধ কৰিবৰ কাৰণে আমি গছ -গছনি কমকে ক- তা যিমান মানে কাটো তাত- ৰুব লাগিব, তেতিয়া মানে তোমাৰ হেৰি হ'ব আমাৰ পৰিৱেশটোও বিনষ্ট নহয় আৰু তোমাৰ।
এনেকে আমি গছ গছনি টো ৰুলেহে তেতিয়া তোমাৰ এতিয়া তুমি দেখিবলৈ পাইছা যে প্ৰতি বছৰে বছৰে। তোমাৰ সূৰ্যৰ তাপ উত্তাপটো বাঢ়ি যাব ধৰিছে। আৰু তাৰ ফলত মানে তোমাৰ আমাৰ পানীৰ পৰিমাণ কমি গৈছে, জীৱ জন্তু এতিয়া পানী খাব নাপায় মৰি যাব ধৰিছে, গছ গছনি নোহোৱা হৈছে, বৰষুণ- নোহোৱা হৈছে, ইয়াৰ ফলত তোমাৰ আমাৰ খেতি বাতি। নোহোৱা হব এক সময়ত আৰু ইয়াৰ পৰা প্ৰত্যান পাব আমি গছ লাগিব আৰু- গছ গছনি ৰুলেহে তোমাৰ আমাৰ পৰিৱেশটো ভালে।
উম।
আৰু আমাৰ প্ৰজন্মই এতিয়া ইমান গৰম হেৰি কৰিবলগীয়া হৈছে, কিন্তু এতিয়া আৰু নৱপ্ৰজন্মৰ যোনখিনি। প্ৰজন্ম উঠি আহিছে তেওঁলোকৰ কাৰণ। কিবা কৰিব লাগিব, গছ ৰুব লাগিব, তেতিয়া ফল ফুল হব আৰু। পিজনৰ মাত্ৰা বৃদ্ধি পাব।
আৰু তোমাৰ মানে এনেকা তুমি যে হেটো যে ক এইটো কা ব্ৰইলাৰ ফাৰ্মটো যে কৰা। ব্ৰইলাৰ ফাৰ্মো তুমি মানে এ বেছিব ব্যৱসায় ক্ষেত্ৰতে কোৱা। মাছটো যোনটো তুমি পঢ়া মাছটোতো ব্যয়ৱসায়াৰ ক্ষেত্ৰত কোৱা সেইটো কাৰণে তোমাৰ তাঁত দানা চানা এনেকে দিব লগা হৈছে আৰু দানা চানা মানে তোমাৰ সেইটো সেইকাৰণে ব্যৱসাৰ ক্ষেত্ৰততো সেইটো কৰিব লাগিবই। বিভিন্ন ধৰণৰ তাৰপাছত আৰু তোমাৰ মানে এতিয়া বইলাৰ ফাৰ্মটো। হয় এতিয়া মই যে যোনখন ফাৰ্ম খুলিছো মানে মোৰ যিহেতু, মোৰ বাৰু সৰুকে হয় মানে ফাৰ্মখন মই সৰুকে খুলিছিলোঁ। তাঁত মানে এনেকুৱা চিষ্টেম কৰিছোঁ যে তাঁত মানে পুৰা এনেকে চাং তাইপৰ কৰি দিছোঁ। চাং টাইপ কৰি পেলাই তাত পুৰা এনেকে নেট লগাই দিছো তলত নেট লগাই পেলাই এনেকে। চাঙৰ ওপৰত তেনেকে ৰাখিছো তাত যেতিয়া মানে আমি তেনেকে চাং টাইপত যে পুহিলে তোমাৰ এনেকুৱা হয় তোমাৰ তাত পুৰা যেতিয়া আমি দানা চানা দিলোঁ। খালে মেলিলে সিহঁতৰ মানে যোনখিনি বিছনা হয় সেইবোৰ মানে তাত ৰুব পাৰে বা- সাৰি দিয়াৰ লগে লগে মানে তাৰ জালনা যোনটো ফুটা থাকে এটা চাঙৰ ফুটাটো তলদি- হৈ পৰে আৰু তলৰ পৰা মানে সেইটো চফা কৰি দিব পৰা হয় আৰু সেইটো চাফা কৰি দিলে মানে তোমাৰ এনেকুৱা হৈছে পৰিষ্কাৰ হৈ থাকে জেগাটো অ সিহঁত পৰিষ্কাৰ হৈ থাকিলে মানে জেগাটো মানে পুৰা আৰু সেই তলত যোনটো গোবৰটো পৰিলে বা বিছনাটো পৰিলে সেইটো নি বিভিন্ন মানে এতিয়া তুমি এতিয়া কিবা খেতি কৰিছা তাত সেইবিলাকত দি মেলি তোমাৰ দিলে। এ হেৰি হয় তেতিয়া। খেতিও ভাল হ'ব তেনেকুৱা নিচিনা হয় মানে সেইটো কাৰণে তেনেকে মানে তেনেকে কৰিব লাগে। হৈ নায়
পইচা বাঢ়িলে আৰু মাছৰ তোমাৰ দানা খৰচো কমিলে তেনেকে তুমি মাছৰ খৰচটো কমাব পাৰ সেই গোবৰটো খালে খাই।
উম।
তাৰপিছত লাগে নিজৰ কামখিনি তেতিয়া সে তোমাৰ বজাৰখন
সেইটোৱে সেইটোৱে
পুহি যাব লাগে যিটো যিহেতু এয়া জুলাই মাহ এতিয়া কাম চাম কৰিলেহে। তুমি দিবা এটা টাইম। হয় হয় তুমি কামটো কৈ যোৱা।